হয়।
অ', শুনিব পাৰিছেনে আপুনি?
হয়, হয়, শুনিছোঁ।
অ', হয়, হয়, নমস্কাৰ।
নমস্কাৰ।
অ' ৱাহ কি কৰি আছে আপুনি এতিয়া?
মই বৰ্তমান এতিয়া ঘৰতে আছো কাৰণ এতিয়া বতৰ অলপমান হে কৰি আছে বৰষুণ দি আছে।
হয়, হয়, হয়। হয় আমাৰ ইফালেতো অলপমান ৰ'দ দি আছে আজি অলপ অলপ বেছিকে ৰ'দ দিছে।
হয় নেকি?
হয় বৰষুণৰ এটা প্ৰভাৱ নাই আৰু আজি।
হয়, হয়, হয়।
হয়, হয়, হয়, আপোনাৰ এইফালে বৰষণ পৰি আছে ন?
হয়, হয় বৰষুণ দি আছে বৰ্তমান হয়।
বাকী খবৰ পাতি চব ঠিকে আছে আপোনাৰ?
খবৰ ভালে আছো আৰু আপোনাৰ?
হয় মোৰো ঠিকে আছে দিয়ক।
হয়, হয়।
আহ, হ মই আপোনাৰ লগত এটা অ' কথাৰ বাবে মই কথা পাতিবৰ কাৰণে আপোনাক ফোন কৰিছিলো। আপুনি অকমান টাইম মোক দি কেনে কথা পাতিব পাৰিবিনে? হেল্ল' হেল্ল'
হয়, হয় নিশ্চয়।
হয়, হয় যে আমি আজি কথা পাতিম আমাৰ বিদ্যুৎ আমি যোনটো আমি কাৰেণ্ট বুলি কওঁ ন? সেইটো আমি কোন, কোন কামত আমি ব্যৱহাৰ কৰো? বা আমি কাৰেণ্ট অহাৰ পৰা আমাৰ কি ফলাফল হৰ। তাৰপিছত আমি হ হয়, হয়, হয় অ' আমি কি কি কৰিব পাৰিছো কাৰেণ্টে অহাৰ পৰা সেইও বিষয়ে আপুনি অকণমান মোক জনাব পাৰিবিনে?
অ' পাৰিম কিয় নোৱাৰিম মই অ'
হয়, হয়।
কও যে বিদ্যুৎ বা কাৰেণ্ট বুলি ক'লে?
হয়, হয়।
আমি এতিয়া মানে অ' ভাবিব লগা এটা বা একদম আজিৰ দিনত আজিৰ যুগত আমি চাব লাগিব যে বিদ্যুত নহলে আমাৰ কোনো এটা কাম আহ খৰুৰ পৰাই ডাঙৰ কামত আমাৰ মানে ইমা আহ একো নহয়।
হয়, হয়, হয় আৰু আমি মানে চবৰে সবেই কামৰে আমি এইব বিদ্যুৎ টো মানে ইউজ কৰা যায় আৰু।
হয়।
হয় হেল্ল' শুনিব পাৰছেনে আপুনি? হয়, হয় আমি আমি যা কাৰেণ্ট ইউজ কৰো বা বিদ্যুৎ ইউজ কৰো। সেইটো আমি মানে আজিৰ, আজিৰ দিনত চব কামতে আমি ইউজ কৰাটো আমি দেখা পাওঁ আৰু য'ত নে কি আমি আ আজি- যোনটো বা আমি লাগতিয়াৰ আমি যি যা- বনাওঁ ন, সেই আমি বনাওঁতে আমি কি কৰিব পাৰোঁ- আ আমি কাৰেণ্ট ইউজ কৰি কেনে আমাৰ যা আজিৰ যা দিনত- ফেক্টৰী ডাঙৰ-ডাঙৰ ফেক্টৰী ডাঙৰ-ডাঙৰ আমাৰ আছে- ছে নহয়, এটা কম্পানী আছে নহয়। সেই- সেইবিলাকত আমি মানে বেছি প্ৰায়ভাগেই আমি কাৰেণ্ট বা- বিদ্যুতটো আমি ইউজ কৰাটো আমি দেখা পাওঁ আও আৰু আমাৰ- আমা আমাৰ আৰু আছে আমাৰ- আমি আজিৰ দিনতো আমাৰ বহুত গৰম হ'ল ন'। বহুত গৰমৰ, আহ গৰমৰ ফলাফলত আমি কি কৰিব পাৰোঁ আমি- আ আমাৰ ঘৰে-ঘৰে আমি কি লগাব পাৰোঁ? ফেন লগাব পৰা যায়। হয় না? আমি গৰমৰ পৰা বাচিবৰ কাৰণে আমি এ চি লগাব পৰা যায়। আৰু বিভিন্ন ধৰণৰ আমি কি লগাব পাৰ যায়? এ, আমাৰ- যাত দেহাক আমি ঠাণ্ডা কৰিবৰ কাৰণে আমি- যেনেকুৱা আমি ফেন এ চি কুলাৰ এনেকুৱা বিভিন্ন ধৰণৰ আমি এ- বস্তুবোৰ ইউজ কৰিব পৰা আমাৰ সহজ আও। আৰু য'ত নেক- কি আমি আগতে আমি কি নাছিল কাৰণৰ কাৰেণ্ট নাই কাৰণে আমি- কি কৰিব পৰা নাছিল আমাৰ আঁ যোনটো আমি আগতে আমি- কি কৰিব লগা হৈছিল আমি মানে আন্দাৰত আমি থাকিব লগা হৈছিল। হয় হয়, আমি আমাৰ লাগতিয়াল বস্তু বোৰ আমি- ক্ৰয় কৰিব পৰা নাছিল যোনটো আমাৰ লাগিব। মাজত নেকি আমাৰ কাৰেণ্ট নোহোৱাৰ কাৰণে আমি- কি কৰিব পৰা নাছিল, আমিটো ডাঙৰ-ডাঙৰ ফেক্টৰী ডাঙৰ-ডাঙৰ কোম্পানী- সেইবোৰ আমি বনাব পৰা নাছিল আৰু আগতে। এতিয়া আমাৰ কাৰেণ্ট হ'ল বা আমাৰ বিদ্যুৎটো আমি আজি আজিৰ যুগ- আমি উদযাপন কৰি হয় আমি ওলালো, সেইকাৰণে আমি- কি কৰাব যায় আমি আজি আমাৰ যোনটো বা আমাৰ লাগতিয়াল বস্তু- সেইবোৰ আমি কি প্ৰয়োগ কৰা পৰা আমাৰ দায়িত কি কি অ হ'ল আৰু। আৰু অ আমাৰ- যোনটো বা আগতে আমাৰ কি আছিল অ কাৰেণ্টবোৰ নাছিল। কাৰেণবোৰ নহওতে আমি আ- গোটেই আমি আ বাল্ব আমি যোনটো আজি আমি ৰাতিত আমি- পোহৰ কৰিবৰ কাৰণে আমি লাইট ব্যৱহাৰ কৰো ন' এইবোৰ আমি ব্যৱহাৰ কৰিব পৰা নাছিল।
হয়।
আজিৰ দিনত আমি লাইটত আমি- ডাঙৰ ডাঙৰ লাইটত আমি ইউজ কৰি কিনে আমি থাকিব পৰা হ'ল। হয় আমি- হয়, আমি আগতে কাৰেণ্ট নাছিল সেইকাৰণে আমি কি কৰা আছিল আমি অঁ- সৰু সৰু এটা অ ছাকি বা লেম্প সেইবোৰ ইউজ কৰি- কিনি আমি আগতে কি আমাৰ জীৱন যাপন আমি পাৰ কৰা আছিল আৰু।
হয় হয় হয়।
হয়, আপুনি শুনিব পাৰিছেনে?
হয় পাৰিছোঁ।
হয় হয়, অম- হয়, আৰু আপুনিও এই কাৰণৰ বিষয়ে অলপ ক'ব পাৰিবনে মোৰ আগত?
হয়, হয়, নিশ্চয়।
হয়, হয়, হয়।
ক্ষমা কৰিব আপুনি, অ' বাইচান্স আঁ মোৰ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে, অলপ মান, ভইচটো কেতিয়াবা অসুবিধা হয়, হ'বও পাৰে। চ' বিদ্যুৎ বা আমাৰ কাৰেণ্টৰ বিষয়ে ক'ব গ'লে! এতিয়া, সৰুৰ পৰাই, ডাঙৰ যিকোনো কামেই হওঁক, আমাৰ জীৱনৰ চলি থকা ডে টু ডে লাইফত, অ' আমাক মানে, কাৰেণ্টটো লাগে।
হয়।
কাৰেন্ট শুনিব পাৰিছে আপুনি?
হয়, হয়, মই শুনি আছোঁ, আপোনাৰ কথা। হেল্ল'! শুনিছেনে আপুনি? হেল্ল'!
হেল্ল'!
হয়, হয়, শুনি আছোঁ। আপুনি কি কৰি আছে?
হয়, হয়, আপুনি শুনিব পাৰিছেনে?
হয়, হয়, মই আপোনাৰ কথাটো, সম্পূৰ্ণ শুনি আছোঁ।
হয়! এতিয়া কিন্তু, আমাক আঁ বহুত বেছি সহায় কৰিছে। বিদ্যুতে। যিকোনো কামতে আমাক আঁ সহায় কৰে। এতিয়া, ধৰি লওঁক, আমাৰ আঁ ফেন এটা চলাৰ কাৰণে, আগত তো এনেকুৱা ব্যৱস্থা নাছিলে। এতিয়া, ইলেক্ট্ৰিচিটি, চুইচটো টিপি দিলিয়ে পটককে ফেনটো চলি যায়। বা লাইটে, আমি কেতিয়াবা অলপমান, এন্ধাৰ হ'লেই, এন্ধাৰ হ'লে আমি লাইট জ্বলাবৰ কাৰণেও ইলেক্ট্ৰিচিটি লাগে। সেইটো আমি, চুইচটো টিপি দিলেই, লাইটটো জ্বলি গেল। মানে সেইখিনি আমাৰ ব্যৱ তাতো, আজিৰ যুগত আমি, বনাই ল'ব পাৰিলোঁ আৰু।
হয়, হয়, হয়।
এতিয়া, আপুনি ক'লেই, ডাঙৰ-ডাঙৰ ফেক্টৰী, ডাঙৰ-ডাঙৰ ইণ্ডাষ্ট্ৰীত ইলেক্ট্ৰিচিটি আঁ নিশ্চয় লাগে।
প্ৰায় ভাগে অ'! প্ৰায়ভাগে ইউজ কৰা যায় আৰু। হয়, হয়, হয়, হয়।
তাতে ইণ্ডাষ্ট্ৰী বা আমাৰ কি আছে? আমাৰ ডাঙৰ-ডাঙৰ মেচিন আছে, মটৰ আছে।
হয়, হয়!
ডাঙৰ-ডাঙৰ লাইট আছে। সেই ধৰণৰ, সেইবিলাক, মেচিনখন আঁ চলাবৰ কাৰণে, আমাক কি লাগে, ফাৰ্ষ্টতে? আঁ ইলেক্ট্ৰিচিটি বা বিদ্যুতটো লাগে, হয়। বিদ্যুতটো আমি, কেনেকৈ কৰোঁ বা উদযাপন কৰোঁ বুলি ক'লে, ক'ব গ'লে! আমি, আমি যি, শুনি থাকোঁ, আমি, যিহেতু আমাৰ, চাব-ষ্টেচন বা ষ্টেচন থাকে। তাতে মানে সেই আহ, পানীৰ দ্বাৰা আমি, পানীৰ ধাৰৰ দ্বাৰা আমি টো বিদ্যুতটো উদযাপন কৰিব পাৰো হয়। যা কাৰেণ্ট বুলি ক'ব গ'লে আজিৰ যুগতো মানে কাৰেণ্ট নহ'লে আমি চলিব নোৱাৰিম বুলি আমি ভাবিব পাৰো আৰু হয়। আমাৰ
তোমাৰ বেছিকৈ হয়, ইম্পৰ্টেনটো কাৰণেই হ'ল।
হয়। আমাৰ এতিয়া ডে টু ডে লাইফত মানে কাৰেণ্ট নহ'লে আমি নিশ্চয় আমি চলিব
নোৱাৰিম নোৱাৰিম হয়, সচাকে আমি আজিৰ দিনত যোনটো কাৰেণ্ট আমি যোনটো ইউজ কৰোঁ বিদ ত এইটো আমাৰ আজিৰ আজিৰ দিনত বা টেন আমি থাকিব পৰাটো আমি অ অকণমান অসম্ভৱ হ'লহেঁতেন।
হয় হয় হয়।
হয়
এতিয়া আপুনি অ মোবাইল চলি আছে মোবাইল চলাই আছে ধৰি লওঁক মোবাইল ফোনে হওঁক, আমাৰ টিভি হওঁক বা যিকোনো এটা যাৰ দ্বাৰা আমি ইলেক্ট্ৰিচিটিৰ দ্বাৰা আমি চলাও সেইগিলৰ কাৰণেও আমাক বিদ্যুত লাগে ধৰি লোৱা মোবাইল চাৰ্জ কৰিব লাগে তাতেও আমাক বিদ্যুৎত লাগে, টিভি চলাবৰ কাৰণে আমাক বিদ্যুৎ লাগে। বা বক্স এটা চলাবৰ কাৰণে বা কিছুমান আহ ধৰি লওক বেটাৰী চাৰ্জ কৰিবৰ কাৰণে আমাক কি লাগে বিদ্যৎতটো জৰুৰী হয় আৰু।
হয় মানে আমি বিভিন্ন ধৰণৰ আমি ইলেক্ট্ৰনিক বস্তু আমি চলাবৰ কাৰণে আমাক বিদ্যুৎটো বেছি প্ৰায়ভাগে আমাৰ ইম্পৰ্টেণ্ট হয় আৰু হয়।
এতিয়া আপুনিতো গম পাই চাগে এতিয়া আমাৰ ট্ৰেইন যে চলাই ট্ৰেইনটো আমাৰ ইলেক্ট্ৰট্ৰিছিতি ট্ৰেইন ওলাইছে। বিদ্যৎতৰ দ্বাৰা আমি ট্ৰেইন চলাও হয়। মানে হয় আৰু আমাৰ কাৰ ওলাইছে কাৰ বিলাকো আৰু স্কুটি বিলাকো, বাইক বিলাকো এতিয়া ইলেক্ট্ৰিকৰ বা বি বিদ্যুতৰ ওলাইছে, সেইখিনি আমাৰ অ সুবিধাখিনি আমি ইলেক্ট্ৰিচিটিৰ দ্বাৰা আমি বনাই লৈছোঁ আৰু।
অ বনাই ল'ব পৰা হ'ল আৰু।
হয় হয়। হয় নিশ্চয় আৰু ইলেক্ট্ৰিচিটি বিষয়ে ক'ব গ'লেতো আৰু শেষেই নহয় কথা।
হয়-হয়-হয় আমি কৈ কিনে আমি শেষ কৰিব নোৱাৰিম। আমি লিখি পিনে আমি কি শেষ কৰিব নোৱাৰিম আৰু।
হয় হয়। আগৰ দিনত আমাৰ বিদ্যুৎৰ ব্যৱস্থা নাছিলে তাৰ কাৰণে আমি কিছুমান বহুত ধৰি লওঁক ইণ্ডাষ্ট্ৰিয়ে হওক ফেক্টৰীয়ে হওঁক আমি বহুত কমকে চলাব পৰা আছিল আ চহৰ অঞ্চলত হয় হয়। আমি চহৰ অঞ্চলত বাৰু অলপ আগতে বা এডভান্স কৈ গাঁওৰ অঞ্চলৰ এডভান্স আমি অ ইলেক্ট্ৰিচিটিটো বা বিদ্যুতটো পাব সক্ষম হৈছিলে কিন্তু আমাৰ গাঁও অঞ্চল বা আমাৰ সেই আহ এই যে পিছ পৰি থকা আমাৰ এই অঞ্চলত মানে ইলেক্ট্ৰিচিটিৰ ব্যৱস্থাটো নাছিলে।
নাছিলে হয় হয় নিশ্চয়।
ত' গাঁৱে গাঁৱে আমাৰ ইলে ক্ট্ৰিচিটিৰ বা বিদ্যুতৰ ব্যৱস্থা আহি গৈছে, হয় হয়। হয়।
আৰু কওঁক?
ঠিক আছে আপোনাৰ লগত অহ বিদ্যুতৰ ওপৰত বা বিদ্যুতৰ যা বি ষয়ৰ আমি কথা পাতিলো বা আলোচনা কৰিলো, তেন্তে তে আপুনি বহুত খিনি মই নজনা কথাও আপুনি কৈ দিলে, আৰু বহুত খিনি কথা মই জানিব পাৰিলো।
হয়, নিশ্চয়। আহ মইও আপোনাক হয়, মই আপোনাক শেষ বাৰৰ কাৰণে আমি পোনপ্ৰথমে মোৰ আৰু মৰম জ্ঞাপন কৰি তাৰপিছত আমি আপুনি যি ক'ম সময়ৰ ভিতৰতে মোৰ বিভিন্ন নজনা কথাবোৰ আপুনি ক'ম সময়ৰ ভিতৰত লাগতিয়াল কথাবোৰ আপুনি কৈ গ'লে সেইকাৰণে ধন্যবাদ। আৰু আহ মই ভাবোঁ যে আপোনাৰ লগত আৰু মই পিছলে
হয়, হয়।
এটা ভাল ভাল বিষয়ৰ বাবে মই কথা পাতিম বুলি মই আশা ৰাখিলোঁ আৰু। ঠিক আছে, নিশ্চয় ধন্যবাদ ঠিক আছে ধন্যবাদ ধন্যবাদ।